হেল্ল'? হয়। হেল্ল'?
হয়, শুনিছে?
অ', অ' ময়ো শুনা পাইছো।
হেল্ল'?
অ', অ' মই শুনা পাইছো, আপোনাৰ নেটৱৰ্কটো অলপ অকনমান, মোৰ খবৰ ভাল। হেল্ল'?
তো
হয়।
আজি বতৰটো লে আজি
হয়, হয় বহুত দিলে আমাৰ ইফালেও। কোনো ঠিকনা নাই মানে বতৰৰ। নাই নাই নাই এনেকে পাৰ্চনেল ডিটেইলছ ইয়াতে আমি ক'ব নোৱাৰে। শুনা পাইছে? অঁ এনেই নৰ্মেলি আমি ডিছ কাছ কৰিব পাৰে। এনে হয়।
অ', নাই নাই বাৰু বুজিছো বাৰু আমি।
বহুত গৰম, হয়।
আমি অলপ কথা পাতিলোঁ, অ' ঠাইতো কৈ দিয়ে। কিন্তু তাত হয় তাৰমানে, ত গুৱাহাটীৰ হয়নে নহয় সেইটো ক'ব পাৰে একো নাই।
অ' পাৰে পাৰাটো, অ' তাৰ বিষয়ে গুৱাহাটীত নহয় মোৰ। গুৱাহাটীত মই, অ' গুৱাহাটীত নহ নহয় মানে মোৰ। ইফালে উ আহ নামনি অসম। ফালে মানে বডলেণ্ডত সেইটো ক'ব পাৰিম হয়।
বুজিছোঁ, বুজিছোঁ।
এ উহ, হয়, হয়।
এ কি ক আপুনি এচা চাহ খালে?
শুনা পোৱা নাই? হেল্ল'?
অ' আপোনাৰ দিন দিনটো কেনেকুৱা গ'ল?
অ' অ', অ' দিনটো এতিয়ালৈকে ভা হয় ভালে ভালে গৈছে, এতিয়ালৈকে ভালে ভালে হৈছে মোৰ দিনটো যোৱাটো আপোনাৰ নেটৱৰ্ক অলপ অকণমান প্ৰব্লেম নেকি? নেটৱৰ্ক আপোনাৰ মাতটো কেতিয়াবা মানে শুনা নাপায়।
কাটিয়ে কৰোঁ দে। মই কিন্তু আপোনাৰ শুনি আছোঁ।
তেনেহ'লে কেতিয়াবা মানে মাত, অ' মোৰতো ভালেই মোৰ নেটৱৰ্ক
বুজি ছোঁ। বাকী আপোনাৰ আপুনি আ কি কৰি ভাল পায়? অ ধৰি লওঁক কিছুমানে গান গাই ভাল পায়, কিছুমা মানে নাচি কিছুমানে ছবি আঁ কি ভাল পায় আপুনি আপোনাৰ আটাইতকৈ ভাল লগা
হেল্ল'?
হেল্ল' শুনি ছে? হয় শুনিছে?
অ' অ' শুনি পাই আছোঁ, অ' অ' শুনা পাই আছোঁ।
আপোনাৰ আহ
হয়।
আপোনাৰ বানপানী ওপৰত পাতি বা শিক্ষা
অ'
তাৰ ব্যৱস্থাও
হয়, অসম বুলি আমি ক'লে যোনে মানে আমি অসমত বসবাস কৰা আমি বানপানীতো দেখাই পাওঁ। প্ৰতি বছৰে আমাৰ বানপানী হৈয়ে থাকে অকমান হ'লেও।
কিমান বছৰত মানে ইমান মান ডাঙৰ। ডাঙৰ নহয় কেতিয়াবা মানে বহুত মানে বেছিকে বহুত লুচকাণ কৰি দিয়ে আৰু ন' বানপানী হৈ। হয় নেকি, মই সেইটো নিউজত কাকতত মানে দেখা পাই থাকো।
হয়নে আপুনি গ'ম পায় নেকি?